হয়, শুনা পাইছানে?
অ' পাইছোঁ।
অহ কোৱাচোন কি খবৰ তোমাৰ? হয় হয়, শুনিছোঁ মই।
ভালে আছে?
হয় হয়, ভালেই, তোমাৰ ভালনে?
অ', ভালেই ভালেই।
অ'। কি কৰি আছা এতিয়া?
মই এতিয়া এনেই বহি আছোঁ, আপোনালৈ ফোনটো লগাইছোঁ আৰু আপুনি?
অ, ' ময়ো এই চাহ তাহ খাই এতিয়া অলপ বহিছোঁ।
বাকী আপোনাৰ দিন কেনেকুৱা গ'ল আজি?
অ', দিনটো আজি ভালেই গৈছে, অলপ ব্যস্ত আৰু ঘৰুৱা কাম অলপ কৰিলোঁ, তোমাৰ?
মোৰো দিনটো ঠিকেই গৈছে, অলপ কাম আছিল। কিন্তু ঠিকেই থাক এ হৈ গ'ল আৰু।
অ'। আৰু তুমি দিনটো কেনেকৈ আৰম্ভ কৰা?
মই সাধাৰণতে অলপ দেৰিকৈ উঠো। তাৰপিছত নিজৰ কামবোৰ আৰম্ভ কৰোঁ। আৰু আপুনি?
মই অলপ সোনকালে উঠো। সোনকালে উঠি ভাল পাওঁ মই, সোনকালে উঠি চোতাল সাৰো, ঘৰৰ কাম কৰো, তাৰপিছত অলপ মই য়োগা কৰোঁ। সোনকালে উঠ উঠিলে আচলতে অলপ দিনতটো বেছি সময় পোৱা যায়তো, সেই সেই কাৰণে সোনকালে উঠি ভাল পাওঁ।
হয়, হয়, ভাল হয়। হয় পুৱা সময়তো ভালেই লাগে। কিন্তু, মই উঠিবলৈ অলপ এলাহ কৰোঁ।
অ'। মই সোনকালে উঠি মানে, উঠিলে ঘৰুৱা কামবিলাক আচলতে বহুতখিনি কাম কৰা হয়তো। অলপ মই ফুলনিবিলাক যত্ন লৈও ভাল পাওঁ, ফুল লগাই ভাল পাওঁ, ফুলত পানী দিওঁ। তেনেকুৱা ধৰণৰ কামবোৰ কৰি ভাল পাওঁ। তাৰ পিছত আকৌ ঘৰৰ ভিতৰৰ চাফ চাফাই, চিজিল কৰা, পৰিপতি কৰা, সেইবিলাক কৰোঁ। তেনেকৈ মাজে মাজে বজাৰ সমাৰো যাওঁ।
অ', ভালেই ভালেই, ঠিকে কৈছা। দিনটো আৰম্ভ হ'লে বহুতখিনি সময় পোৱা যায়, সোনকালে সাৰ পালে।
হয়, হয়। আকৌ সন্ধিয়া সময়খিনি অলপ খোজ কাঢ়ো। সন্ধিয়া সময়ত খোজ কাঢ়িলে দিনটোৰ ভাগৰবিলাক নাইকিয়া হৈ যোৱা যেন লাগে, মনটো ভাল লাগে। আবেলিৰ পৰিৱেশটো
হয়।
তুমি আবেলি সময়খিনিত কি কৰি থাকা?
মই আবেলি সময়ত উম, সংগীত শুনোঁ, পঢ়ো অলপ তেনেকেই যায় আৰু। বা কেতিয়াবা খোজ কাঢ়োঁ বাহিৰত।
অ', অ', অ'। আৰু বনাই মেলি ভাল পোৱানে, খোৱা বস্তু?
খোৱা বস্তু তেনেকে বহুত কমেই বনোৱা হয়, মোৰ।
উম।
কেতিয়াবা বনাওঁ আৰু।
অ', অ'। মই ভাল পাওঁ, সন্ধিয়া ঘৰতে কিবা মানে চাহৰ লগত খোৱা বস্তু বনাই, সকলোকে খুৱাই মই ভাল পাওঁ, সাধাৰণতে বাহিৰৰ বস্তু ইমান খোৱা নহয় মোৰ। নিজে বনোৱা বস্তুহে মানে খাওঁ আৰু ঘৰত বনোৱা বস্তু স্বাস্থ্যৰ কাৰণেও ভাল। সেইকাৰণে সন্ধিয়া মানে মই সদায় কিবা এটা চাহৰ লগত বনাবলৈ চেষ্টা কৰোঁ। কেতিয়াবা সময় নহ'লে কিনিও অনা হয়, বাৰু বাহিৰৰ পৰা।
হয়, কি, কি বনাই বাৰু আপুনি সন্ধিয়া?
অ', মই এনেই সাধাৰণতে আমাৰ পানী পিঠা বনাওঁ, তাৰপিছতে কেতিয়াবা মিঠা আলু বইল কৰি খাওঁ, নহ'লে ভাপত দিয়া পিঠা বনাওঁ। তেনেকে বিভিন্ন ধৰণৰ বস্তু চেষ্টা কৰোঁ আৰু বনাবলৈ বেলেগ, বেলেগ। কেতিয়াবা তেল পিঠা বনাওঁ তেনেকে। তেনেকুৱা ধৰণৰ বস্তুবিলাকেই বনাই, বনাওঁ আৰু তুমি কি খাই ভাল পোৱা সাধাৰণতে?
মই পনীৰ খাই ভাল পাওঁ। আৰু পোলাও, মাং স, খাই ভাল পাওঁ। আৰু বাহিৰত গ'লে ফুচ ফুচকা খাই ভাল পাওঁ।
অ'
ভোকেই লাগি গৈছে। কথাবিলাক খোৱা বস্তুৰ কথা পাতি।
মই বাহিৰৰ বস্তু সাধাৰণতে নাখাওঁ। খাওঁ কেতিয়াবা, খুব কম আৰু যিবিলাক বস্তু মানে স্বাস্থ্যৰ কাৰণে ভাল সেইবিলাকেই খায়-খাই ভাল পাওঁ বেছি।
হয়-হয়, ভালেই। আপুনি স্বাস্থ্যৰ বহুত ধ্যান ৰাখে যেন লাগিছে।
হয়-হয়। ৰাখিবলৈ চেষ্টা কৰো কাৰণ, কাৰণ আজিকালি বহুত মানুহৰ মানে বেমাৰ হোৱা দেখিছোঁ, ন? বিভিন্ন মানে এইবিলাক শুনিও থাকোঁ, মোবাইলত দেখিও থাকোঁ বা বাতৰিতো পাওঁ। বাহিৰৰ বস্তু খোৱা স্বাস্থ্যৰ কাৰণেও নহ নিজে বনোৱা বস্তুবোৰ খাওঁ। আকৌ বাৰীতো মানে মই অলপ চেষ্টাও কৰোঁ, পাচলি খেতি কৰিবলৈ। অলপ আৰু ইমান বেছিটো কৰিব নোৱাৰোঁ, তথাপিও বতৰৰ পাচলি অলপ, কৰোঁ।
কি কি পাচলি আছে আপোনাৰ বাৰীত?
মই এতিয়া ভেন্দি লগাইছোঁ। তাৰপিছতে ৰঙালাও ল-লগাইছোঁ আৰু লেচেৰামাহ লগাইছোঁ, তিয়হৰ গুটিও দিছোঁ। তেনেকেই আৰু ইমান বেছি নহয় আৰু বিলাহী আছে। কণ বিলাহী এতিয়া কণবলাহীৰ বতৰ, কণবিলাহী হৈছে। য়-য় কচু ঠুৰি লগত খাবলে ভাল, কণবলাহী।
হয় নি? আপুনি এনেই ৰাতি সোনকালে শুই সু-শুই যায়নে?
উম, মই ৰাতি দহটা বজাত শুই যাওঁ। তাতকৈ দেৰি লৈকে নাথাকো আৰু তুমি?
মই চেষ্টা কৰো, কিন্তু সদায় দেৰিয়ে হয়। সেইটো কাৰণে মই সোনকালে হাৰ নাপাওঁ, দেৰিকে উঠো।
হয়-হয়। কিন্তু সোনকালে শুৱাটো ভাল। সোনকালে শুৱা আৰু সোনকালে উঠিবলে মানে, উঠাটো স্বাস্থ্যৰ কাৰণে ভাল বুলি কয় আৰু বিশেষকে ৰাতিপুৱা সময়খিনিত। আ-অ' ৰাতিপুৱা সময় সেই অলপ মানে পৰিৱেশটো ভাল হৈ থাকে আৰু অকণমান বাহিৰত ৰ'দৰ মানে তাপটো গাত লগোৱাটো ভাল বুলি কয় আৰু মই সেইকাৰণে চেষ্টা কৰো সোনকালে, মানে মই সোনকালে উঠোৱে আচলে মই-মই সোন সোনকালে শুই যাওঁ যে সেইকাৰণে সোনকালে সাৰো পাওঁ। ৰাতিপুৱা সময়খিনিত মই ভাল পাওঁ বাহিৰত। কটাই ইটো সিটো কৰি ফুলনিৰ কাম কৰি বাৰীক বন চন চাফা কৰোঁতে এনেকুৱা ধৰণৰ কামবিিলাক কৰি ভাল পাওঁ আৰু ৰাতিপুৱা সময়খিনিত শান্ত হৈ থাকেতটো পৰিৱেশ
হয় ভাল লাগে ৰাতিপুৱা, শান্ত পৰিৱেশ থাকে কাৰণে।
উম। আৰু ফুৰি-চাকি ভাল পোৱাানে?
হয় ফুৰি-চাকি মই বহুত ভাল পাওঁ। জেগা বিলাক ধুনীয়া, ধুনীয়া জেগা বিলাক চাব পাওঁ। আপুনি
মইও ভাল পাওঁ ফুৰি মানে। প্ৰাকৃতিক পৰিৱেশত ভাল পাওঁ আৰু বেছি ব্যস্ত হুলস্থুলীয়া জোগাত গৈ ভাল নাপাওঁ। অলপ শান্ত পৰিৱেশ বিলাকত গৈ ভাল পাওঁ,। য'ত মানে প্ৰাকৃতিক দৃশ্য থাকে পাহাৰ, নদী, সাগৰ তেনেকুৱা থকা তেনেকুৱা ঠাই বিলাকলৈ গৈ ভাল লাগে আৰু। এনেই ব্যস্ত চহৰ হুলস্থুলীয়া গাড়ী মটৰ থকা ঠাইবিলাকত গৈ ইমান ভাল নাপাওঁ।
আপোনাৰ কথাত জেঠীয়েও ঠিক, ঠিক, ঠিক কৈছে।
আৰু বজাৰ কৰি ভাল পাওঁ মই খুব। তুমি ভাল পোৱানে বজাৰ কৰি?
বজাৰ কৰি ভাল পাওঁ কৰিবহে নাজানো। মই চব্জি বজাৰ বা তেনেকে এইবিলাক বজাৰ ইমান কৰা নাই।
উম মই আচলতে ঘৰৰ বজাৰ মই নিজেই কৰোঁ। শাক-পাচলি হওঁক কাপোৰ কানি মাছ মাংস সেইবিলাক। চব বজাৰ মই নিজে কৰো আৰু কৰি ভালো পাওঁ।
আপুনি বহুতখিনি জানে।
হয়, হয় অলপ জানো আৰু। কৰিব লগা হয় নিজৰ ঘৰৰ কামৰ কাৰণে।
হয়, হয় ময়ো শিকিব লাগিব।
উম এইবিলাক জনাতো ভাল নিজৰ কাৰণে। কাম নিজৰ কাম বিলাক নিজ যে নিজে মানে কৰিলে বহুত ক্ষেত্ৰত ভাল হয় আৰু আনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া নহয় তেতিয়া। নিজে চাই চিতি আনিলে ধৰক ভাল বস্তুও আহে, আনক কৰিব মানে কি বা আনিব? ভালেই হ'ব নে বেয়া হ'ব তেনেকুৱা এটা সন্দেহ থাকি যায় নিজে আনিলে নিজে চাই চিতি আনিলে মানে ভাল বস্তু অনা যায় আৰু।
হয়, হয় ঠিকে কৈছে।
তুমি ফল-মূল খাই ভাল পোৱা নে?
উম, ভাল পাওঁ ফল মূল মোৰ প্ৰিয় হয়।
কি কি ফল খাই ভাল পোৱা?
মই অ' কল খাই ভাল পাওঁ, আপেল খাই ভাল পাওঁ। সাধাৰণতে মই সকলো ফল মূলে ভাল পাওঁ। আৰু আপুনি?
ময়ো ভাল পাওঁ মইতো সদায় কিবা এবিধ ফল খাবলৈ চেষ্টা কৰোৱেই সাধাৰণ আগবেলা সময়ত আৰু এঘাৰ বটামান বজাত, কিবা এবিধ ফল খাওঁ। তেনেকে আজি তেনেকৈ বেল-বেল খালোঁ। বেলৰ চৰ্বত বনাই খালোঁ। বতৰৰ ফল বিলাক সাধাৰতে যিব যিব টো বতৰ যিটো ফল ওলায় আৰু। এতিয়া তৰমুজ, তৰমুজ ওলাইছে। তেনেকে তৰমুজ খাওঁ, বা কলটোতো বাৰু থাকেই। মানে বাৰ মাহে থাকেই সেইটো কাৰণে কল খোৱা হয় মাজে মাজে বাকী বাকী বতৰৰ ফলবিলাক খাবলৈ চেষ্টা কৰোঁ আৰু।
বাৰু আজিৰ দৰে কথা পাতি ভাল লাগিল আকৌ কেতিয়াবা ফোন কৰিম আপোনাক।
ঠিক আছে, ঠিক আছে, বাৰু হ'ব দিয়া মোৰো ভাল লাগিল কথা পাতি।
দিয়ক ঠিক আছে, ভালে থাকিম, ৰাখিছোঁ।
বাৰু হ'ব দিয়ক।